হেল্ল'! অঁ!
অ! কি কৰি আছে?
এই আমাৰ মানে ঘৰত অকমান পানী উঠিছিল। এই সেইবিলাক চাফা-চুফা কৰোঁতে দেৰি হ'ল আৰু কাপোৰবিলাক চব ভিজি গৈছিল।
উম-উম।
এইবিলাক ধোৱা পখলা কৰিলোঁ আৰু এইফালে বৰষুণ দি আছে।
অহ'।
মানে পাহাৰখন ওচৰত নহয়, পাহাৰৰ পানী একদম নামি আহে।
অ! আমাৰো ইয়াতে পানী উঠিছে, চোতালত।
পানী উঠিছে?
আমাৰ তাৰ মানে, আমাৰ ঘৰৰ ভিতৰতো উঠাৰ নাই। আমাৰ ঘৰটো অলপ ওখ যে।
অঁ!
ঘৰৰ ভিতৰত সোমাব পৰা নাই আৰু আমাৰ জাজনী তাৰমানে সিহঁতে ঘৰটো চা চাপৰ সিহঁতৰ ঘৰত মুটা-মুতি এৱাঠুৰ মান পানী।
হয় নেকি? ক'ত আছে মানুহ বিলাকে?
ঘৰৰ ভিতৰতে আছে বিচনাতে আছে আৰু গেছটোতো ওখয়ে আৰু টেবুলত থৈ দিয়ে সেনেকাইে আছে এও সৰু হা
ভিতৰত যোৱা নাই পানী
ভিতৰত গৈছে ভিতৰতো পানী
ভিতৰটো পানী
উম সেইবিলাকো লৈছ ইয়াতে এ এইবাৰ চবতে পানী উঠিছে, এই নহয় অহা শনিবাৰে এখন শণী পূজা আছিলে তাতো পানী উঠিছে পূজাখন কৰিবই নোৱাৰিব নেকি এতিয়া আৰু চবৰে চব চোতালে চোতালে পানী আৰু মানুহ বিলাক ভৰ্তি একেবাৰে পানী চোৱা মানুহ এইফালে বোলে ক'বাত মাছো আহিছে বোলে
অ অ আহিব নদীৰ পৰা পানী মাছবিলাক আহিব
অ' আৰু এতিয়া যিহে, পানীৰ কাৰণে চব শস্যই মৰি গ'ল এতিয়া বজাৰত যিহে দাম, বস্তু কিনি খাবই ভয় লাগিছে
অ' আৰু মাছ বিলাকে বৰষুণ দিলে ভাল পায়
অহ'
পানী হ'লে ইয়াতে জাপি জাপি মানে বেলেগ ঠাইত যাব পাৰে না
অহ' এতিয়া পটল আনিলে, পটলটো বোলে পঞ্চাশ টকা কিলো ল'লে সেইকেইটা দিন ত্ৰিশ টকাত বৰ ভাল পাইছিলে ইমান দাম বাঢ়ি গ'ল বস্তুৰ হ'ব দিয়াচোন এই বাহ বাহিৰৰ পৰা বেপাৰী দিব পৰা নাই এই ঘৰুৱা হিচাপত বিক্ৰী কৰি আছে অ আমাৰ ইয়াত টো লাগিছিল তেতিয়া পানী টানি ভাতকেৰেলা জিকা ধুতূতি হওক ধুনীয়াকৈ খাই আছিলো কিন্তু এতিয়া পানী চানি আৰু নহ'ব আৰু
অ' যোন ঠাইত পানী হোৱা নাছিল সেই ঠাইতো পানী হৈছে ছে এতিয়া এই নাজিৰা শি শিৱসাগৰ এইবিলাক ইমান পানী, সেইবিলাক ঠাইত বোলে পানী হোৱাই নাছিল
অ' আমি এই শিৱসাগৰ যোৱা কথা আছিল, নোযোৱা ভালেই হৈছে অহ', অহ' সেইদিনাখন মই আমাৰ মোবাইলতে দেখা পালো, মাহীৰ ছোৱালী এ তাই হেত গৈছিল তাতে গৈছিল নাজিৰাত ফটো দেখা পাইছো
অহ
ইনকা অহ ঘূৰি আহিল ইমান পানী
ভয় লাগে ন
অ' এই তোমালোকৰ এটা ঘৰৰ পিছফালে ডাঙৰ প্ৰকাণ্ড শিল আছে নহয়
অ অ
এ বিৰাত ভয় লাগে সেইটো
সেইটো শিল নাহে
অ এইটোৰ গণেশৰ
এতিয়া থিয়া হৈ থকা মানে শিল কাৰণে ভয় সেইটো মানে বহল না
উম তত অ হয় নাই
কিছুমান যে কিমান পাহাৰৰ ওপৰত থাকে।
উম উম। এই খৈব, এতিয়া খৈব কিন্তু।
খহিব শিৰা হৈ গৈছে নহয়, মাটি খিনি।
অ' মাজে ফিলাই হৈছে মানে। ভূমিছ অ' ভূমিস্খলন হ'বই।
উম।
এই যে তোমালোকৰ এই আৰু গৰুচালা পাহাৰ বুলি কয় এখন এটা বাইদেউ এটা আছিলে। এ ধেৰ বাইদে তোৰ ঔষধতো ভয় লাগে ইমান ওখ ঠাইত।
অ সিহঁততো হৈ আহিবি ভয়ে লাগে আৰু মাটি তলত ম। সি নাইয়ে।
নাইয়ে তাৰে ওপৰত আৰু এশ মানুহ আছে যাচোন।
অ অ অ এই পাহাৰ বিলাক।
গাঁৱত গাঁৱত মাট বিলাক বিক্ৰী কৰি কিনে। চহৰত থাকব যায় সি পাহাৰেই হওঁক লাগে হ'লে গুৱাহাটী আৰু। কি হয় এ এনেকুৱা বৰষুণৰ সময়তে বিপদত পৰিব লগা হয়। উম উম।
বাৰিষত আগত ভয় লাগে।
অ ভয় লাগে আৰু এতিয়া সাপ চাপ বিলাকৰ ইমান ভয় লাগে। উম আজিৰ পৰা আৰু হ'লেও আৰম্ভ হ'ল নহয়। যোৱা হাৰিবাৰেই হৈছে আজি ফাৰ্ষ্ট সোমবাৰ আৰু।
অঁ শনিবাৰৰ পৰা হেৰি কৰিছে।
উম। মানুহো কম হ'ব মন্দিৰ বিলাকত বৰষণ আছে নহয়।
খুন্দি আছে কওঁ হ'ব।
আৰু যি যি ভীমা শংকৰ মন্দিৰটো যে। দেখিছা নহয় সেইটোত যে পানী যে হ'ব কি নিজৰা হ'ব একদম। ভালেই লাগে চাই পেলাই বহুত। পানী হ'ব একদম ভগৱানৰ মূৰ্তিটো দেখাই নাপাম উ। দলং দলঙে পাতাত নাপাব দলংখনত থিয় হেৰি কৰিব লাগে। পূজা কৰিব লাগি দলং খনেি পাতাই হাব পওপৰৰত দি বান্ধি যাব। ইমান জাবৰ-জোথৰ যে এইখনিটো।
অ।
গৈছো যোৱাবাৰ যোৱা তাৰ আগৰ বাৰ গৈছিলো।
এতিয়া বিয়া চিয়া থাকিলে কিমান দিগদাৰ হ'ব কাৰণো নহত বিয়া নাথাকে নেকি কাৰণ।
উম থাকে শাওনাৰ মাহতো বি শাওনা মাহতো বিয়া থাকে। কিছু না।
অ।
হ নাই এইটো ভাল ব মন যে ত। এইটো যে ভলে হ'ব যে এইটো মহদ বাটো পাৰ্বতীৰ বিয়াহে হয়।
নহয় নহয় এইটো হেৰি হয় মহাদেৱৰ জন্মবাৰ জন্ম মাহ।
জন্মো হোৱা নেকি। অ ঐ তাৰ মানে শিৱৰাত্ৰিতে বিয়া হয় ন।
সটো বিয়া হয়।
অ।
ধন্যবাদ
জন্মবাৰ
উম
জন্ম মা মহাদেৱটো মানে একদম মানে হেৰি আৰু ধৰাচোন সকলো হেৰি মহাদেৱ বাবাই মানে কিমান দুখ শৈৰ্য কৰিছে সেইকাৰণে মানুহকো শিকাইছে এইবিলাক তাৰপিছত বি খিনি বেলেগক খাব নিদি পেলাই অসুৰক খাব নিদি পেলাই নিজে পাণ কৰিলে সেই মান মানুহ এনেকুৱা ধৈৰ্য সহ্য থাকিব লাগে আৰু সেইবিলাকে বুজাইছে স মহাদেৱ নিজে ভগৱান হয়ও কিমান মানে শিশাৰী ৰূপত থাকে কি কৰিব নোৱাৰাৰে ভগৱানে সে নাই এতিয়া মহাদেৱ পাৰ্বতী ব দিছে তিনিটা অৱতাৰ হৈছে তী পাৰ্বতী আৰু এটা কি আছিলে
কালি ৰূপ লৈছে
অ তাৰমানে মহাদেৱ ববাৰ তাৰমানে বা তিনিটা যুগতে তাৰমানে পাৰ্বতিকা পাইছে তী পাৰ্বতী সেইকাৰণে তাৰ মানে উ পাৰ্বতীক তাৰ মানে এটা যুগত পাইছিলে এটা যুগত হেৰি পাইছিল ছিলে দুৰ্গাও পাইছিলে সনেকে অৱতাৰত অ হৈছে আৰু উম উম
আজি পিছে ঠাণ্ডা বতৰ কি আঞ্জা
এ আজি তোমোলাকে খোৱা না গাহৰি মাংস
নাই নাখাওঁ
নাখাই ন অ আমাৰ আজি ঠাণ্ডা বতৰ আনিম বুলি কৈছে এতিয়ালৈকে অনা নাই এনে তৰমানে নিৰামিষ ভাত বনাই থ লো
অ আজি সোমবাৰ দেখোন
সোমবাৰ হলেও আমি খাওঁ মানে মই এনেও আৰু সেইকাৰণে অহা সোমবাৰে মানে ক মন্দিৰত যাম নহলে আৰু তোমালোকে এমাৰ আমাৰ ইফালে এটা মন্দিৰ আছে ধুনীয়া লাগে হিনডাল মন্দিৰ বুলি কয় মনৰ আশা পূৰণ হয় বুলি কয় অ তুমি যদি পাৰা নহলে আহিবা খুৰা ছোৱালীটোৰ লগত
হিঞ্জল মন্দিৰ ন
হিন্দাল মডিৰ এইফালে হেৰি ৰং মঙ মাটি ফালে ইফালে আমাৰ ইফালে দাৰো কৰি বুলি কয়
অ অ অ
উম
পাম দিয়া চোন
অহ পাৰা যদি আহিবা উম
অ
আজি পিছে সোমবাৰ নিৰামিষ খাব লাগে ন
অঁ আজি নিৰামিষ খাব লাগে আৰু প্ৰথম সোমবাৰ শাওণ মাহৰ প্ৰথম সোমবাৰ
উম
সেইফালে বেছি নামানে নেকি
অ মানেই কিছু মানে আৰু এ ঠিক আছে এতিয়া বাৰু ব স্তুটো আনাই নাই কাৰণ আনিব বুলি কৈছে মানে ওলাই গৈছে আৰু কৈছে পালে আনিম আজি এনে কৈছে এনে নিৰামিষ বনাইছোৱেই
মানা মানা কৰিলেই হ'ল
অ অ নহ'লে আজি নাখাও
অ মানে আজি প্ৰথম সোমবাৰ না
উম উম উম এ মই পা অহা সোমবাৰে পালিমে এই আজি মই নোৱাৰিম কাৰণে নোৱাৰো কাৰণে পালা নাই। অ সোমবাৰে মই ভাল নাই পালিম বুলি ভাবিছো আৰু মনতে পাৰিম দুটা তিনিটা পালিব পাৰিম। ধুনীয়াকৈ এইটো বাৰু নোৱাৰা নহয় বাকী তিনিটাত পাৰিম আৰু
অ হ'ল নে
উম পালিম দিয়া
মোৰ ওচৰত এডাল কঠাল আছে এই আমাৰ ওচৰৰ ঘৰত ইমান লাগিছে কঁঠাল ডাল একদম মাটিৰ তলৰ পৰা
উম
আৰু পুৰা ঘন ঘনকে লাগি আছে বান্দৰেও খোৱা নাই
অ সিহঁতে নাখায় নেকি
বহুত লাগিছে।
অহ
সিহঁতে খা নাখায় নেকি তিনিডাল মানে আছে কঁঠাল গছ
অ কঁঠাল আমিও আমাৰো ইয়াতে নাই যদিও আনিছিল বেলেগৰ পৰা খাও ভাৱিছিলো।
অহ খাব মন যায় আৰু এতিয়া কিন্তু আমাৰ নাই কথা আৰু
অ, তোমালোকৰ আছিল সেয়া হৈছে নেকি।
সেয়াই হৈছে বেছি লগা নাই
অ ঠিকে সেইকাৰণেতো মই আমাৰ সেইদিনাখন আনিছিলো ঘৰৰ পৰা
মানে এ পুৰঠ হোৱা নাই পুৰঠ নহওতে আমাৰ মায়ে হেৰি কৰি দিলে পাৰি দিছে। ল'ৰা এটাই
অ
সেইকে সেইকাৰণে সোৱাদটো কম হৈছে।
সেইকাৰণে হোৱা তোমালোকৰ দেৰিকৈ হয় নহয় কৈছিলে একদিন অ
কিন্তু আৰু পৰা মানুহ নাই যে ল'ৰাটো আহিল সেইকাৰণে আৰু পাৰি দিলো এক লগে
উম উম উম ঠিকে উম এই নহলে আজি নিৰামিষে খাম নিৰামিষ বনাইছো আৰু একবিধ আইটেম বনাম
অ এতিয়া নিৰামিষতো বহুত কেইবিধ বনাব পাৰি ন অ এতিয়া বেচন থাকিলে। তাৰ কোমোৰা অ পাতল পাতল কে কাট টি সেইটোতো পাৰি বেচন দি কেনে বনাব বেঙেনা বেঙেনা ভাজি
অ', এই হেৰি বনাম ৰবা আনি থৈছো ছিলো এই যে কচুৰ মাজত থাকে যে কচু লুটি বুলি কয়।
কচু লুতি আহ
আহ সেই টো মানে আনি আনি থৈছিলো ভাবিছিলো আজি নাখাওঁ কিন্তু আজি সেইটোকে খাম। সেইটো ধুনীয়াকৈ চেলাই চেলাম এতিয়া চেলাই পেলাই ধুনীয়া অলপ গৰম পানীত দিম গৰম পানী দি গৰম পানী নামাই দিম নামি পেলাই ধুনীয়াকে আলুও দিম। অহ দিপিনে একদম বেহাৰ বেহাৰ অলপ বেছিকৈ দিম। উম বেহাৰ খিনি ভাজি তাত মচলা চচলা ভাজি। এই আলু খিনিও দিম। অঁ সেইখিনি কচু লুটিখিনি ফেলাই দিম ফেলাই দি ঢাকনি মানে ভা পতে হোৱা কৰিব লাগিব সেইটো টেষ্টিও ভাল লাগে। আৰু তিল আছে তিল বতিম অলপমান।
অঁ', অঁ', মোৰো তিল আছে। ময়ো এনেকে বতিল খাব লাগে। অ তিল আছে আৰু এনেকুৱা বতৰত ক'ত ওলাই যাম আৰু
তাকে টো। আৰু আমাৰ তো পটল আনিছে এতিয়া পটল নাখাওঁ আৰু এতিয়া মানে এইবিলাক পানী চানি কাৰণে মানুহবিলাকে আমি ধজ্য খাব পাইছো কিছুমানে খাবও পোৱা নাই। সেইকাৰণে বেয়া লাগিছে বোলো আজি নিৰামিষে এনেকৈ খাওঁ দিয়াই নহ'লে এতিয়া। আমাৰ জাজনীও আছো ইিহঁতে ভাত বনাব পৰা নাই সিহঁতৰ কাৰণে ভাত বনাইছো নিৰামিষ ভাত। অ সিহঁতকো ইয়াতে খাব দিছো আৰু সিহঁতে আৰু পা ঘৰত। তলে তলে কেঁচু চেঁচু থাকে ন লেতেৰা হৈ থাকে সমস্যা। আৰু নাযায় সেইকাৰণে সিহঁতক দুপৰীয়া সাজ খাব কৈছো আৰু উম। উম অঁ'
ৰাতি ক'ত শুৱে সিহঁতে?
হাঁ
ৰাতি ক'ত শুৱে?
ৰাতি ঘৰতে হৈছে পানী মানে সিমানো হোৱা নাই একদম মানে হেৰিলৈকে হৈছে আঠ আঁঠলৈকে হৈছে আঁঠুৰ আৰু অলপ তল তললৈকে যাব লাগিব আৰু। মই ভয়তে সিহঁতৰ ভিতৰত যোৱাই নাই।
অঁ'
উম।
হয় এই জোক তকৰ কাৰণে ভয় লাগে।
অঁ' জোক আছ